এ এনে অকমান ৰাস্তা ফালে আহিলো তুমি কি কৈছা।
এই ৰাস্তাতে আছো গৰম বেছি আ হৈছে।
তাকে হে হে তাৰপা খবৰ খাতি ভালে আছে নহয় তোমাৰ।
আছোঁ আৰু ঘৰত ভালেইনে চবৰে।
খবৰ ভালেই। কিন্তু এনে অকমান খেতি পথাৰ খাতিৰতে বেয়া হৈছে অলপ।
তাকেইটো বৰষুণতটো বহুত কম হৈ গৈছে।
তাকে বৰষুণতো কম দৰ বাদ দিয়া হা আমাৰ এইফালে পুৰা বৰষুণ দিলে এ তাৰপা মই হেৰি এনেকে কঠীয়া তোমাৰ তিয়াই থৈছিলো দুদিনৰ আগত। ইয়াত থলো তিওঁৱাৰ পিছত তোমাৰ হাল বাব গলোঁ। হাল বালে দুচা বালে ধুনীয়া ধুনীয়াকে একদম ট্ৰেক্টৰ আহি বালেহি।
অ।
বোৱাৰ পিছত আৰু তোমাৰ মই কঠিয়াটো সিঁচি দিলো। কিস্তি দিয়াৰ পিছত ছত তেতিয়া অলপ বৰষুণে দিগদাৰ দিলে। তাৰ পা কঠীয়াটো গজিলে। গজা পিছ পিছত আকৌ এতিয়া তোমাৰ কি হ'ল মানে বৰষুণতো এতিয়া পুৰা বাঢ়ি গ'ল আমাৰ এইফালে। বাঢ়ি যোৱাৰ পিছত এতিয়া কঠীয়াটো আমাৰ কাষৰে নদী এখন আছিলে মানে নদীখনে পুৰা ঢলে মানে উটুৱাই মানে যে কঠিয়াটো অৱস্থা নাইকিয়া
ইচ- ইচ। ৰাম-ৰাম। বৰ বেয়া কথা হল দেখুন।
তাকেহে। এতিয়া তোমালোকৰ ফালে খেতি-বাতি কেনেকুৱা চলি আছে?
কালি মটৰৰ পৰা পানী উঠাই পেলাই কঠীয়া সিচিছো।
অ তেনেকুৱা হৈছে নেকি?
এনেকুৱা হৈছে, অ।
তাকে এ চাওঁ বতৰটো আজিকালি
তোমালোকৰ সেইফালে তোমালোকৰ সেইফালে পাহাৰীয়া জেগা ন, বৰষুণতো আহে। আমাৰ এইফালে পাহাৰ চাহাৰ নাই যে।
তাকে আমাৰ এইফালে পাহাৰীয়া জেগা হলেও কি হ'ল ইয়াত মানে এতিয়া পাহাৰ কাটি শেষ কৰি দিছে মানুহে। পাহাৰ ক কাটি শেষ কৰি এইফালে পুৰা মানে গৰম বাঢ়িছে।
হয়, হয়।
ৰম বাঢ়ি গৈছে মানুহ এইবাৰ, কাৰ্বন-ডাই-অক্সাইডটো বাঢ়ি গৈছে না পৰিৱেশত।
উম বাঢ়িছে।
সেইটো কাৰণে একদম পুৰা গৰম হৈ গ গৰম হৈ গৈছে।
উ।
গৰম আৰু এইটো গছ-গছনি কটাৰ ফলত এইফালে আমাৰ মাটি মাটি ৰুলে মানে কি হয়, এতিয়া মাটিটো ৰুই থলোঁ গজিলে। এতিয়া পাহাৰতটো গছ গছনি নায়েই। গছ-গছনি নাই। এতিয়া হ হাতী আহে ৰাতি। ৰাতি আহি গোটেই আহি পেলাই মানে ধানবোৰ খাই পেলায়। এনেকুৱা হৈছে চিষ্টমটো। এতিয়া
আৰু এতিয়া পাহাৰ, আৰু বোলো এতিয়া পাহ আৰু বোলো এতিয়া পাহাৰত পাম অইল কৰাৰ কাৰণে নামনি অঞ্চলত পানীটো বহুত কমি গৈছে। আৰু এই ঝুম খেতি
ঝুম খেতি, অ অ। মানুহ বিলাকে, মানুহ বিলাকে মানে নিজৰ সুবিধাৰ কাৰণে গছ-গছনিবোৰ কাটি পেলাইছে। কাটি পেলোৱাৰ পিছত মানে এতিয়া জীৱ-জন্তুকে ধৰি লৈ নিজেও অসুবিধা আছে। সেইটো মানুহে বুজি পোৱা নাই মানে, নিজে মানুহবিলাকে গছ-গছনি
নিজৰটো চিন্তা কৰিলে নহ'ব নহয়।
চিন্তা কৰিলে নহব, এতিয়া পাহাৰবোৰ ভাঙি-ভাঙি এফালে ঘৰ বনাইছে এইফালে ৰাস্তাও বনাইছে ওপৰেদি, তাৰ আকৌ। এয়া মানে এতিয়া তোমাৰ পা গছ গছনি কাটি দিছে তাৰ পৰা সেইটো কাৰণে পুৰা। গোলকীয় উত্তাপটো বাঢ়ি গৈছে। বাঢ়ি যোৱাৰ কাৰণে আমাৰ এইফালে পুৰা উত্তাপ বাঢ়িছে উত্তাপ হোৱাৰ পিছত এইফালে। এ অজন স্তৰত একদম পুৰা ফুটা সৃষ্টি হৈছে। বোৰ শুনিবলৈ পা থকা চাগে তোমালোকে পঢ়িবলৈ পোৱা চাগে।
অ।
তাৰ কাৰণে কেন্ঞ্চাৰ নিচিনা বেমাৰ হৈছে ডাঙৰ ডাঙৰ বেমাৰ হৈছে।
হয় অতি বেঙনীয়া ৰশ্মিটো পৰে না ভাল। তাল হললেও ৰশ্মিটো পৃথিৱীত পৰেহি।
তোমাৰো পুৰা একদম। মানুহ বিলাকৰ বেমাৰ হৈছে তাতে আজিকালি প্ৰদূষণও একদম পুৰা বাঢ়ি গৈছে। গাড়ী মটৰৰ পৰা ধৰি লৈ গাড়ী মটৰ কল কাৰ- খানা এইবিলাক পুৰা ইউজ কৰিবলৈ লৈছে মানুহবিলাকে গাড়ী মটৰটো আজিকালি ক'বই নালাগে আও।
কবৈই নালাগে অ। তাকেটোতো অসম অসম চৰকাৰে কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে ইয়াৰ ওপৰত।
অ গাড়ী মটৰ কম কৈ ব্যৱহাৰ কৰা কিবা এটা আঁচনি এটা ল'ব লাগে হাত। তত তেতিয়াহে এইবিলাক। তেতিয়াহে মানুহ বিলাকে গাড়ী মটৰ চলোৱা কম কৰিব কাৰ্বন ডাই অক্সাইডো কম- কমিব, মানুহে এতিয়া পেট্ৰল ডিজেল। এল ভৰাই যিমানকে গাড়ী চলাইছে এয়া তোমাৰ প্ৰদূষ- ন বাঢ়ি গৈছে কাৰ্বন ডাই অক্সাইড বাঢ়িছে সিম মতে আকৌ গছ গছনি ৰোৱা নাই নহয় কাৰ্বন ডাই অক্সাইড কমিবলে।
তাকেতো, মানুহে গছ কাটিবহে জানিছে ৰুব জনা নাই নহয়।
তাকেহে, মানুহ বিলাকে মানে।
কোনোবা কোনোবা জেগা ৰুইছে কমকে ৰুইছে বাকীবিলাক নাই।
কোনোবা কোনোবা জেগা ৰুইছে তোমাৰ এতিয়া ধৰি লোৱা আমাৰ এইকখন জেগাতে বোৰে গছ ৰুইছে। তোমালোকৰ সেইফালেতো এতিয়া বৰষুণে নাই তোমালোকৰ সফে গছ গছনি নাই। কথাটো একেটাই হৈছে। তোমালোকৰ ফালে খৰাং হৈ গৈছে আমাৰ এইফালে বৰষুণ দিছে।
তাকেইতো।
নষ্টটো দুইটাই হৈছে।
উম উম। বাকী ঘৰত ভাত চাত বনাইছেনে।
ভাত পানী বনাই আছে বনাই আছে বাৰু আমাৰ মায়ে বনাই আছে ভাত পানী।
ভাইটিউতা কিহত পালেগে।
ভাইটি এইবাৰ ফাইভত পাইছেগে।
পঢ়া শুনাত, মই এবাৰ ফাৰ্ষ্ট টিলেই পাইছোঁ। তুমি, এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়োৰ নাই জানো।
মই এইবাৰ অ মই এইবাৰ বি এ ফাৰ্ষ্ট চেমত পাইছোগে।
অ, ভালে।
অ, সিদিনাখন এডমিশ্যনটো লৈ আহিলোগে খাজ কাট বুলি কোৱা কলেজ এখন তে। এ এতিয়া মই এইবিলাক হেৰিয় তোমাৰ চচিয়লজিৰ মেজৰ ল'লো তাপা পলিটিকেল চাইন্সত, তোমাৰ মাইনৰ ললো।
অ ঠিকে আছে।
তুমি এতিয়া কি কি চাবজেক্ট ললা মে।
মই এতিয়া হিষ্ট্ৰি, বিহু, পলিটিকেল চাইন্স আৰু জিঅ'গ্ৰাফী লৈছোঁ।
অ তাৰ পৰা, পঢ়া শুনা কেনেকুৱা চলি আছে এতিয়া।
পঢ়া শুনা চলি আছে কাইলৈ কলেজত ফিচাৰছ আছে, আহিবা।
অ যাব লাগিব যাব লাগিব ফেচাৰছ আছে বুলি গম পাইছো বাৰু তোমালোকৰ কলেজত।
উম
বাৰু যাব লাগিব।
কাইলৈ পিনে শনিবাৰো পৰিলে।
আহ শনিবাৰ পৰিছে কাইলৈ একদম ভাল হৈছে।
গম বন্ধ পালেহিয়ে আমি আমাৰ গৰম বন্ধত মই তোমালোকৰ তাত যাম আক।
আহিবা আহিবা মই একদম পুৰা গোটেই হেৰি ঘূৰাই দিম আমাৰ লখিমপুৰ ঘূৰাই দিম তোমাক পুৰা।
চাইডান নিব লাগিব।
অ তুমি, কিমান চাবা পাহাৰ মই এতিয়া গোটেই পাহাৰ ঘূৰাই দিম। তাতেই আমাৰ ইয়াত সেই। অকম ভয়ও হৈছে বাৰু বাঘ চাগ ওলাবলে লৈছে আমাৰ এইফালে এইদিনাখন শুনি আছো এনে, বাঘ ওলাইছে বোলে মানুহ খেদিছে বাঘে। তেনেকুৱা হৈ আছে মানে কথাবোৰ। ইমান ৰাতি বেছি ৰাতি মানে কিয়ামতে থাকিব নোৱাৰি মানে এইফালে আৰু। ওলাই মেলি ঘূৰি ফুৰিব নোৱাৰি বাঘ চাগ ওলাইছে, মানুহ খেদিছে।
হাতীটো এতিয়া কমিছে নেকি অলপ
হাতী আমাৰ ইফালে এতিয়া কমিছে বাৰ ৰাতি আগতে যিটো ৰকমত আহিছিলে এতিয়া মানে তেনেকুৱা নাই। এয়া কেতিয়াবা শুনিছো আও
পাহাৰত কিবা কাৰেণ্ট দিয়াৰ কথা শুনিছোঁ মই।
অ পাহাৰত এইফালে মানে হাতী চাতী আহিব নোৱাৰাকে কাৰেণ্টটো দিছে। তাতে এতিয়া হেৰি হৈছে মাত- মাটি ৰোৱা নাই মাটি মানে মাটি খিনি ৰোৱা পিছতহে মানে যেতিয়া গজিব তেতিয়া কুমলীয়া হব মাটি ৰোৱা হেৰি খিনি মানে এইটো তোমাৰ ৰোৱা খিনি তেতিয়া মানে হাতীটো আহে হাতীটো অহা সময়তে এইটো মানে সেইটো সময়ত আহি পেলাই হাতী এই কুমলীয়া ৰোৱাটো খালে মানে খাই বৰ ভাল পায় মানে। তাৰপা তোমাৰ আহিন কাটি মহীয়া হাতী ওলাব তেতিয়া আকৌ ধানটো মানে গজিব ধান পুৰা কুমলীয়া ধান ওলাব সেই ধানটো খাই ভাল পায় সেইকাৰণে আহিব।
তাকেই কি ক'ব আও আমাৰ ফালে এইবিলাক জু বনৰীয়া জন্তু সেইবিলাকৰ একো হেৰি নাই দেই তাকে আমাৰ ফালে বান্দৰটো বেছি।
অ বান্দৰ
বান্দৰ জহত মানে একো কৰিবই নোৱাৰে মানে একো বস্তু বাহিৰত থব নোৱি চব লৈ গুচি যাই খাই পেলাই চব হিচৰতি কৰি থৈ গুচি যায়।
অ বান্দৰ এতিয়া তোমাৰ বান্দৰ জাতিটো বহুত বেয়া বস্তু বান্দই তোমাৰ একদম ঘৰ সোমাই নাক ভাত পানী পা ধৰি লৈ নাই একো নাথাকে চব একদম তহিলং কৰি দিয়ে আমাৰ মানে বাহঁতৰ ঘৰ মাজুলীত এই তাতো মানে বস্ত এনেকে বান্দৰ আছে। বান্দহে তুমি তোমাৰ মানে এনেকে এজাক আহিব আহি পেলাই গোটেই ভিতৰৰ পৰা একদম খোৱা বস্তু বেলেগ কিবা কিবি নি একদম কেৰাহী পৰ্যন্ত গা গ পাছত উঠাই দিয়ে গম পাইছা
লাগেদো সিহঁতি খাইছে খক সিহতিটো ফকতীয়া কৰিব নালাগে যি দি দলিয়াত থৈ যাব নালাগে আৰু সিহঁতক জগ জগ লগা মানে সিহঁৰি গোটেই গালগে লৈ গুচি আহে একেলগতে
অ আহি পেলাই গোটেই গালে বেৰি ধৰিব এতিয়া তুমি অকলে একো কৰিবও নোৱাৰা সিহতি মানে খেদ মাই আহে গালে খেদা মায়ি আহে আ বান্দৰে উম
কি কৰিবা আৰু উপায় নাই।
তাকে হে অঔ তোমালোকৰ ফালে এতিয়া কি কি ধান চান এনেকুৱা কি কি খেতি কৰা হয়। উম
অঁ আমাৰ ফালে এতিয়া এবাৰ আয়োজন কৰিছে। বৰা, চকুৱা, জহা, কলা জহা। কঠীয়া পাৰিছে অলপ চলপ ও ঘৰ হৈছে আৰু তাকে বৰষুণৰ প্ৰব্লেম হৈ আছে আজি মটৰ চলাই মই পানী দিছোঁ।
অঁ ঠিকে আছে অকমান কষ্ট হবই আৰু এইকেইদিনত মানে এতিয়া তোমালোকৰ তাত বৰষুণ নাই নে আমাৰ এইফালে অঁ আমাৰ ফালে বৰষুণতটো ঠিকে দি আছে বাৰু হা বৰষুণ মানে কমা নাই তাতে ৰ'দতটো নাইকিয়া আছে বাৰু ইমান গৰমত বেয়াও হোৱা নাই মানে এতিয়া যিটো গৰম পৰিছে সেইটো গৰমত মানে ৰ'দটো নিদিলেও ইমান ভালে আছে বৰষুণটোতে অকমান ঠাণ্ডা পৰি আছে বতৰ আজিকালি সিদ্ধান্ত নাইকিয়া হৈছে গম পাইছানে।
উম।
বতৰ মানে এতিয়া তোমাৰ ৰাতিপুৱা যদি তোমাৰ বৰষুণ দি আছে। দুপৰালে তোমাৰ ৰ'দ দিব। অঁ সন্ধিয়ালে দবা পিতা বৰষুণ তেনেকুৱা হৈ আছে বতৰ এতিয়া চিষ্টেমটো।
তাকে
এতিয়া বতৰ মই ৰাতি, ৰাতি তোমাৰ এঘাৰটা বাৰটা বাজি যায়। এনেইবিলাক মেছেজ কৰি মেলি থাকো আৰু, বাজি যায় আৰু। ক ফোন চাওঁ, গেম খেলো, গেম-চেম খেলা নাই তুমি?
তাকে। তাকে খেলো মই আগৰ ফোনটোত গেমৰ আইডিটো আছিলে, নতুনকে ফোন এটা ললো যে।
অঁ।
লগিন কৰিব লাগিব ফেচবুকতটোজি লগিন কৰা নাই ফেচবুকতটো লগিন কৰিলে মই গেমত ডাউনলোড কৰিম আৰু।
অঁ' আহিবা আইদি-চাইদি দিবা। আমি দুটা গেম
অ' আইডিয় ভালে লাগিব অ' আই দি দিন খেলিম মতে
একেলগে খেলি থাকিম। টাইমতটো পাই যাব। তোমাৰ এনে ৰাতি কি এনে
তোমাৰ, তোমাৰ এতিয়া প্ৰাইম লেভেল কিমান?
উ। মোৰ এতিয়া প্ৰাইম লেভেল টু হৈ আছে। ইমান পইচা-পাতি খৰচ নকৰো বুজিছানে গেমত। গেমত পইচা-পাতি খৰচ কৰি লাভ নাই মানে।
নাই, নাই খোজ কৰি লাভ নাই ন।
তুমি এনেই এণ্টাৰটেইনমেন্টৰ কাৰণে খেলিব পাৰি আৰু গেমটো।
এন্টাৰটেইনমেন্ট মানে বেছি সময়ো নহয় আৰু।
বেছি সময়ও নহয়। অ' অলপ সময় খেলিব পাৰি তাবাই এনেই মানে আজিকালি সময় নষ্ট হৈ গম পাইছ নাই গেমটো।
সময় নষ্ট হয়। কিছুমানে চাবাচোন পাগল লেখাকে খেলিয়ে থাকে খেলিয়ে থাকে।
অ'এতিয়া আমাৰ ঘৰৰ কাষৰ লৰা এটা আছে সি একদম দিনৰ দিনো গেমতে গেম- ম লাগি থাকে। সেইবিলাক কৈ থাকিলে সময় নহয় এতিয়া কম পঢ়া শুনা ধ্যান দিব লাগে।
মানুহৰ দৃষ্টিশক্তিটো যাব দৃষ্টিশক্তিটো যাব।
অ' দৃষ্টিশক্তি যাব তাৰ পৰা তোমাৰ স্মৃতি শক্তিও যায়। এইবিলাক পাহৰা হয়। পাহৰাৰ কথাতটো বাঢ়ি যায়, উম। শৰীৰৰ বেমাৰ হ'ব।
অ' শৰীৰত বেমাৰ হ'ব।
তেনেকুৱা হয়।
তাকেটো।
তাৰপা এতিয়া, এতিয়া কি কৰি আছা এনে তুমি?
হুম?
কি কৰি আছা? এনেই মানে কাম চামৰ কথা সুধিছো। হেল্ল'
উম' কোৱা, কোৱা। শুনি আছো।